হেল্ল'।
উম, খুলিছা নে?
হেল্ল'।
শুনিছানে?
অ'। শুনিছোঁ শুনিছোঁ, খব-খবৰ ভাল? তোমাৰ
হয় মই শুনি হয় মই ভাল, মই ভালেই আছোঁ। তুমি?
ভালে আছোঁ দিয়া মই অ'।
অ', আমি ভাবিছিলোঁ শিক্ষাৰ বিষয়ে অলপমান আলোচনা কৰোঁ।
অ', ঠিক আছে। ঠিক আছে। কৰা। আৰম্ভ কৰা তুমি।
অহ যিহেতু শিক্ষা আমাৰ অ, জীৱনত বহুতেই গুৰুত্বপূৰ্ণ শিক্ষাই আমাক আগবাঢ়াই অ, আগবঢ়ি যাবলৈ সহায় কৰে। সেয়হে আলোচনা আলোচনা কৰিব পাৰি, নহয়নে?
হয় হয় হয়, শিক্ষা নহ'লে আজিকালি একো নাই, একো নহয়।
হয়। বাৰু তুমি পঢ়ি ভাল পোৱা নে?
পঢ়ি ভাল পাওঁ, মই ষ্টৰি পঢ়ি ভাল পাওঁ।
অ'। অ', অ'। ময়ো ভালেই পাওঁ। অ', বৰ্তমান শিক্ষা আজিকালি বিভিন্ন মাধ্যমেৰে পোৱা যায়। যেনে, অনলাইন শিক্ষা তাৰোপৰি বিভিন্ন এপলিকেচন অ, যেনে ই বুক, অ'। তাৰপিছত এ, বিভিন্ন অ, অনলাইন শিক্ষাৰ মাধ্যমৰে পোৱা যায়। অনলাইন অফলাইন আজিকালি দুয়োটা শিক এই
হয় হয়। ধু বাকী আৰু কোৱা শিক্ষা।
অ', আজিকালি শিক্ষা নহলে একোৱেই নাই, আহ শিক্ষা নোহোৱা মানুহক মানুহে ভালকে মূল্যয় নিদিয়ে, একোবোৰে গণ্য নকৰে।
শিক্ষাত লাগে নহ'লে একো ভে-ভেলু নাই।
হয় ঠিকেই কৈছা। আৰু কোৱা তুমি।
আৰু বাকী আজিকালিৰ জীৱনত শিক্ষাটো বহুত ইম্পৰটেন্ট, চব কামতে আজিকালি শিক্ষা লাগে।
হয় ঠিকেই গৈছা।
তুমি নৰ্মেল কাম কৰিলেও মানে শিক্ষাটো অলপ হ'লেও লাগিব। বৰ্মেলিক কৰা, তেওঁ অলপ গালো লাগিব। বাকী আৰু তুমি কোৱা।
অ', মই যিহেতু কৰোৱেই আজিকালি, আ, বিভিন্ন মাধ্যমেৰ শিক্ষা পোৱা যায়, আ, যেনে অনলাইন শিক্ষা হওঁক, উম, আৰু বিভিন্ন ধৰণৰ শিক্ষা পোৱা যায়, আৰু শিক্ষাৰ মূল উদ্দেশ্য হ'ল যে, অ', মানুহ যে, মানুহৰ ব্য ব্যক্তিত্বৰ বিকাশ সাধন কৰা আৰু তেওঁক এজন দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলা। অৰ্থাৎ শিক্ষাক এবাৰ পুথিগত জ্ঞান লাভৰ মাজত
হয় হয়। শিক্ষাৰ পৰা বহুতে, বহুত কথা শিকিব পাৰে, মানে ভাল কথা।
হয়, ঠিকেই কৈছা। মোৰ ছাত্ৰ ছাত্ৰীৰ জীৱন শিক্ষাৰ গুৰু
কি ক'লা?
ছাত্ৰ ছাত্ৰীৰ জীৱনত শিক্ষাৰ গুৰুত্ব কিমান?
ছাত্ৰ ছাত্ৰীৰ জীৱনত মানে শিক্ষাৰ গুৰুত্ব মানে, মানে আ, শিক্ষাৰ গুৰুত্ব ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বুলি নহয়, শিক্ষাৰ আ, মানে গুৰুত্ব বহুত। ছাত্ৰ ছাত্ৰী বুলি কথা না নাই মানে নৰ্মেল শিক্ষা হ'লেও লাগে। ছাত্ৰ ছাত্ৰীৰ আ, জীৱনত যেনেকে আমি মানে, মানে ভালকে পঢ়া শুনা কৰি কেনে ভাল এটা জব কৰোঁ, মানে ভাল এটা চাকৰি কৰোঁ, সেইটোৱে
হয়, আৰু বি বিদ্যালয়, মহাবিদ্যালয় সমূহে এই ক্ষেত্ৰত বহুতে ডাঙৰ ভূমিকা পালন কৰে যেনে, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক, মানসিক আৰু সামাজিক বিকাশত আ, আ, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হয় হয়। হয় হয়টো হয়, ভাল কথা কৈছা হয়।
আৰু আৰু শিক্ষক সমাজৰ শাস প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মাজত জ্ঞান বিতৰণ কৰাৰ লগতে উত্তম চৰিত্ৰ গঠনতো সহায় কৰে। তেওঁলোকে আমাক দেখাই দিয়ে যে, কোনটো কৰিলে ভাল হয়, কোনটো কৰিলে বেয়া তেওঁলোকে আমাক এটা পৰামৰ্শ দিয়ে। সেই পৰামৰ্শ যদি আমি মানো আমি অ, জীৱনত কে তেওঁ অহ ম সমস্যাৰ সন্মুখীন হ'ব নালাগিব বা আমাৰ অ, জীৱনতটো অলপমান অ' সহজ হৈ যাব।
হয় হয় শিক্ষৰৰ শিক্ষকৰ কথা বুলি নহয় আমি যদি ডাঙৰৰ কথা মানি চলো। হয় শুনি আছানে?
হয় শুনিছোঁ।
আমি যদি ডাঙৰৰ কথা মানি চলো, আমি জীৱনত কেতিয়াও মানে বিফলতা নহওঁ আৰু। আৰু আমি যদি ডাঙৰ কথা, উম মানি নচলি কাৰণে নি-নিজৰ যি মৰ্জি এইটোৱে কৰো। চো প্ৰব্লেম নহয় ন' হেইটো।
হয় হয় আৰু শিক্ষাৰ ফলত সমাজ উম সমাজত বহু প্ৰকাৰে লাভান্বিত হৈছে। যেনে শিক্ষিত সমাজ সচেতন দায়িত্বশীল আৰু উন্নয়নমুখী হয়। শিক্ষাই অন্ধবিশ্বাস কুসংস্কাৰ আৰু অজ্ঞানতা দূৰ কৰাত সহায় কৰে। অ' আমি আমাৰ সমাজত যিবোৰ অন্ধবিশ্বাস কু-সংস্কাৰ এইবোৰ প্ৰচলিত এইবোৰ অই অ' শিক্ষাই দূৰ কৰিব পাৰে। কাৰণ শিক্ষাৰ শিক্ষা শিক্ষিত মানুহ এটাই আহ এইবোৰ গম পাই যে এইবোৰ কু-সংস্কাৰ, কু অন্ধবিশ্বাস আহ এইবোৰৰ ওপৰত দূৰ কৰাত সহায় কৰে আমাৰ শিক্ষ হয়।
হয়, হয় অন্ধবিশ্বাস আছে বাৰু আজিকালি সমাজত মানে আজিকালি বহুত কমিছে আগতে আছিল।
হয়।
আহ আজিকালি বহুত কমিছে আজিকালি বেছিভাগ মানুহে বিশ্বাসো নকৰে অন্ধবিশ্বাস বা কালাযাদু বুলি যে কয় এইবিলাক বিশ্বাসো নকৰে বহুত মানুহে।
হয়, ঠিকেই কৈছা। আৰু বৰ্তমান সময়ত আধুনিক শিক্ষা শিক্ষাৰ সুবিধাও আছে যেনে আধুনিক শিক্ষাত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে অনলাইন শিক্ষা, স্মাৰ্ট ক্লাছৰুম আহ ডিজিটেল লাইব্ৰেৰী আদি শিক্ষাক অধিক সহজ আৰু ফলপ্ৰসু কৰি তুলিছে। আগতে মানে অ' আহ-আহ শিক্ষা শিক্ষাৰ বাবে বিদ্যালয় মহাবিদ্যালয় আদিৰ দূৰৱৰ্তী স্থানৰ পৰাও যাব লাগিছিল। কিন্তু আজিকালি সেইটো নহয় আজিকালি অনলাইন ক্লাছৰ দ্বাৰা ঘৰত বহিয়ে বিভিন্ন ধৰণৰ ক্লাছ কৰিব পাৰি। তাৰ পিছত আমাৰ অ' বহুত সুবিধা
সুবিধা হৈছে হয় হয়। আগতে এইটো সুবিধা নাছিল এতিয়া তুমি মানে আহ কচিঙত অফলাইনো মানে শিক্ষা ল'ব পাৰে বা অনলাইন ল'ব পাৰে। কিছুমান কচিং আছে ন!
হয় হয় গম পাও।
উম হুম।
ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলায় শিক্ষাই আত্মবিশ্বাস বৃদ্ধি কৰে চিন্তা চৰ্চাৰ ক্ষমতা উন্নত কৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। এজন অশিক্ষিত লোকে যি সিদ্ধান্ত লব পাৰে এজন শিক্ষিত লোকে তাতকৈ বেছি ভালকৈ সিদ্ধান্ত এটা লব পাৰে। তেওঁৰ বেছিকৈ জ্ঞান আছে অভিজ্ঞতা আছে শিক্ষা এইবোৰ প্ৰদান হয়।
হয় হয় অহ-অহ অশিক্ষিত মানুহে মানে এ ক'ত কি কথা কব লাগে নাজানে আৰু শিক্ষিত এটা ভাল মানুহে ক'ত কথা কি কলে ভাল হ'ব এইটো জানে।
হয়, ঠিকেই কৈছা। হয় হয় হয়। আৰু চাকৰি আৰু কৰ্মসস্থানৰ ক্ষেত্ৰতো শিক্ষাৰ ভূমিকা আছে কাৰণ এজন শিক্ষিত অশিক্ষিত লোকক কোনে কৰ্মসংস্থান দিব নোখোজে। কিন্তু শিক্ষা উন্নত কৰ্ম সৃষ্টি কৰে। শিক্ষিত ব্যক্তিয়ে নিজৰ দক্ষতাৰ জৰিয়তে সমাজ আৰু দেশৰ উন্নয়নত বহুতো উম অৰিহণা যোগাব পাৰে, কাৰণ এজন শিক্ষিত লোকক সকলোৱে আ কৰ্মসস্থান দিব খোজে।
হয়, তুমি যোনটো কলা যে, অশিক্ষিত মানুহক মানে চা চাকৰি নিদিয়ে, চাকৰি দিয়ে কিছুমান চাকৰি দিয়ে, মানে এ কিছুমান মানে একদম তলৰ চাকৰিকেইটা দিয়ে আৰু অশিক্ষিত মানুহক। আৰু তোমাক ভাল চাকৰি পাব লগা হলেতো শিক্ষিত এ এজন ব্যক্তি হ'বই লাগিব ভাল শিক্ষিত ব্যক্- -ক্তি লগত লগতে আম আৰু তোমাৰ ব্যৱহাৰো ভাল হ'ব লাগিব।
হয়, অ কিন্তু এতিয়াও বহু লোকে শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে যেনে দৰিদ্ৰতা অশিক্ষা আৰু সুবিধাৰ অভাৱৰ বাবে বহু শিশুৱে নিয়মিতভাৱে শিক্ষা লাভ কৰিব পৰা নাই কিছুমান লোক দৰিদ্ৰ থাকে বা তেওঁলোকে সুবিধা নাপায় আ শিক্ষা শিক্ষা লাভৰ বাবে। সেইবাবে তেওঁলোকে এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হৈ আছে।
হয়, হয়, আ আ। আমি যেনেকে এতিয়া উ মানে, ভালকে পঢ়িব পাৰি আছো বা ভালকে ক কলেজ যাই আছো বা বিদ্যালয় যাই আছো, কিছুমান গাঁৱত এ গাঁৱৰ এনেকুৱা অঞ্চলত মান মানে লৰা ছোৱালী আছে যিহেতু জোনে আজিলৈ মানে শিক্ষা পোৱা নাই মানে ভালকে শিক্ষা পোৱা নাই যোনটো শিক্ষা পাব লাগে হে
হয় ঠিকেই কৈছা। এই সমস্যা সমূহ আমি দূৰ কৰিব পাৰোঁ যেনে চৰকাৰ, শিক্ষানুষ্ঠান আৰু সমাজৰ সকলো স্তৰৰ লোকৰ সহযোগিতাৰে সকলো শিশুৰ বাবে শিক্ষাৰ সুযোগ নিশ্চিত কৰিব লাগে। মানে যিবোৰ আহ চৰকাৰে হওঁক বা বিভিন্ন শিক্ষা অনুষ্ঠানে হওক বা যিবোৰ অ ধনী মানুহ তেওঁলোকে মানে আহ যিবোৰ শিক আহ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে বা মানে শিক্ষিত হব পৰা নাই দু দুখীয়া অৱস্থাৰ বাবে তেওঁলোকক আমি সাহাৰ্য কৰিব লাগে, আহ যাৰ ফলত তেওঁলোকেও পঢ়িবলৈ সুযোগ সুবিধা পায়।
হয় হয় এইটোতো কই এইটোতো মই ভাবো কৰিব লাগে বুলি, আৰু মই নিজেও কৰোঁ মানে ম ম মই জব কৰি আছো ন চ' মই মানে যি মানে পইচা পাওঁ আধা পইচা শিক্ষাৰ নামত মানে ইউজ কৰো। মানে আমাৰ ওচৰত প্ৰ প্ৰাথমিক বিদ্যালয় এটা আছে।
উম।
তাতে মানে মই সহায় কৰো যিমান উ যিমানটো পাৰো মোৰ তৰফৰ পৰা সহায় কৰো কিতাপ চিতাপ দি।
হয় ঠিকেই কৈছে, আৰু আজিকালি কন্যা শিক্ষাৰ গুৰুত্ব বহুতেই বেছি। আ কন্যা শিক্ষা সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় এজন শিক্ষিত নাৰীয়ে এখন শিক্ষি আৰু এজন এখন আহ সু সমাজ গঢ়ি তুলিব পাৰে, যদি আহ যদি ঘৰৰ মোৰ নাৰীজনীয়ে যদি আমাৰ শিক্ষিত ত নহয় তেন্তে গোটেই পৰিয়ালখনে অশিক্ষিত হৈ যাব বা সমাজখনে অশিক্ষিত হৈ যাব, সেয়েহে মোৰ মতেদি কন্যা শিক্ষাটো বহুতেই গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিকালিৰ যুগত।
হয় হয় মম মোৰ মতেদিও বাৰু হয়, কন্যা শিক্ষা থাকিলেহে মানে ঘৰৰ চব মানুহ শিক্ষা মানে জানে শিক্ষাৰ বিষয়ে। কন্যাৰ মানে ঘৰৰ মেইন মানুহটোৰ যদি শিক্ষ শিক্ষা নাই তে বাকী মানুহৰ আৰু কি হ'ব?
হয়। দিয়া হলে আজিলৈ তোমাৰ লগত ইমানতে এৰো তোমাৰাকো কথাত যদি ভাল লাগিল আকৌ এবাৰ লগ পাম আৰু এটা বিষয়ত।
ঠিক আছে! ঠিক আছে! ৰাখিছো। ঠিক আছে। আহ!